হেল্ল'।
অঁ, কোৱা?
কি কৰিছা?
এ এনেয়েই বাহিৰতে বহি আছিলোঁ।
মই বোলো মানুহজনী মাতটো শুনা নাই, আজি ফোন এটা কৰি খবৰ এটাকে লওঁ।
ভালে কৰিলা দিয়া, মোৰ মনত পৰি আছিলে। মন- চন ভাল নহয় মানে অকমান বহুত টেনচন।
অঁ, কিয় টেনচন অওঁ?
এ সেয়া জীৱনটোত কি হবগৈ আৰু পইছা পাতি টেনচনে এই বিলাকে।
হয় দিয়া এইবিলাক আজিকালি আও সেইবোৰ তেনেই মানুহক খুলি খুলি খাইছে আৰু পইচা নহ'লে চব মিছা হৈ গৈছে আৰু
আগতে আগৰ জীৱন শৈলীটোৱে ভাল আছিলে মানুহৰ ইমান এইবিলাক চিন্তা কৰা একো কথাই নাছিলে। চব ঘৰতে পায় আৰু পইচাটো এটকা দুটকাও মানুহৰ কাৰণে তেতিয়া বহুত আছিলে।
আজিকালি যিমান দিন বাঢ়িছে পইচা মূল্য তিমান বাঢ়ি বাঢ়ি গৈ আছে।
আৰু মানুহবিলাক আগতে মানে এনেকুৱা নাছিলে, লুভিয়া নাছিলে আজিকালি মানুহ বিলাকক
লোভ বেছি সেইটোৱে এতিয়া আজি মানে দহ টকা আছে কাইলে বিচ টকালে মন যাব। আকৌ বিচ টকাৰ পৰা এশ টকা এশ টকাৰ পৰা সেই তেৰিকা এহেজাৰ থাকা হয়। সেনেকে মানে বাঢ়ি বাঢ়ি গৈ থাকে মানে লোভটো।
উম
সেই লোভেই মানে মানুহক শেষ কৰি দিছে আৰু
হয় দিয়া কিনো কম মই এইবিলাক বস্তু
সচাকে দেই আমিও যদি আহ উ হেৰি মানে বহুত ডাঙৰ, ডাঙৰ বিজনেছ কৰিলো হয় তেতিয়া আমাৰ পইচাৰ চিন্তাই নহ'ল হয়।
চিন্তা হ'ল হয়, তাৰপিছত আকৌ ভাবিলো হয় ই এইকেইটাহে ইমান মোৰ ইমান কোটিহে টকা আছে, মোক আৰু কেইটাকামান কোটি বেছিকে লাগে পইচা।
মই তাৰ পিছত লাষ্টত বহুত বেছি হলে লাষ্টত কব। নাই এতিয়া মই ভাৰতৰ এক নম্বৰ ধনী হৈ আছো মই এতিয়া বিশ্বৰ হম সেনেকেই।
এইবিলাকে মানুহক। মানে প্ৰয়োজনটো বুলিবলৈ কলে মানে কেতিয়াও শেষ কৰিব নিবিচাৰে নিজে। লোভটো মানে সদায় বঢ়াই বঢ়াই নিব বিচাৰে
এ তথাপিও আমাৰো একেবাৰে নাই ন সেইখিনিকে আমাৰ যিয়ে নহওক মানে লাগে আও আমি নিজৰ। খৰচটো উঠাবলৈকে পইচা এটা লাগে আৰু মানে
মানে বছৰত যদি কৰবাত ঘূৰিব যাব পাৰিলো হয়, মানে মই হেৰি কথা কোৱা নাই ভাৰতবৰ্ষৰ কথা কোৱা নাই ভাৰতবৰ্ষৰ বাহিৰত যদি কৰবাত এটা ইন্টাৰনেচনেল ট্ৰিপ কৰিব পাৰিলো হয়।
জীৱনত বছৰটোতো মই বাদেই দিলো। জীৱনত যদি উম। মইতো এইটোয়ে ভাবো মোৰ নিজৰ মৰ্জি মানে মই বজাৰ মানে মোৰ নিজৰ মৰ্জি। কাপোৰ নাইবা যিকোনো বস্তু মই যি বস্তু কেইটা যেন ল'ব পাৰো।
মানে এদিনত এ অ এদিনত যদি মানে দহ পোন্ধৰ হাজাৰ টকীয়া দামৰ কাপোৰ যদি। কিনিব যাওঁ নহয় মলত সেইটোত যাতে আমাৰ গা নিবিশক সিমানখিনি পইচা থাকিলেও বহুত।
অ হয় দিয়া। মোকো সেনেকুৱাই মানে তেনেকুৱা জীৱন এটা আমি ডিজাৰ্ভ কৰো বাৰু দেই।
ডিজাৰ্ভ কৰো কিন্তু যোগ্য আমি খালি
অ খালি আমাৰ কপালখন বেয়া।
কপালখন বেয়া মানে হৈছে সেইটো বস্তু আৰু উম সচাকে মানে যিমানে যি নহওক।
অ'! বেলেগ দেশত যে দু খীয়া মানুহবোৰৰ কাপোৰবোৰৰো মানে, কোৱালিটি আছে। হোঁ, হোঁ! আমি, আমি দুখীয়া বুলি ক'লে, আ- আমাৰ মানে, কাপোৰ কোৱালিটি বেয়া হৈ যাব। কিন্তু, এ, বাহিৰৰ দেশত মানে, মানে, কৈছোঁ নহয়! দুখীয়া মানুহবোৰো মানে, বহুত ভাল ঘৰত থাকে। তাত মানে, উম, সেই-সেইটোৱে মানে, সেইখিনিৰ পৰা ষ্টাৰ্ট হয়, দু-দুখীয়া।
এ, বা তুমি সেইটো ক'বই নালাগে! মই দেখিছোঁ, চবৰে ঘৰ একে হ'ব লাগিব, একে ডিজাইন। একে, তাৰপিছত ইমান খিনি-ইমান খিনি চবৰ মানে, ঘৰৰ যেনেকুৱা এতিয়া, আমাৰ অসমত ধৰ, আছাম টাইপৰ ঘৰ। ত' হা। ত' বাহিৰতো মানে, সেনেকুৱা এটা ষ্ট্ৰাক্সাৰ আছে।
উম, উম।
হিচাপতে মানে, ঘৰটো বনোৱা হয়। চবৰে, ধনী- দুখীয়া বুলি কথা নাই।
অ'! নক্সাটো সেইটোৱে হ'ব লাগিব। লাগিলে তুমি, ভিতৰৰ সামগ্ৰীবোৰ যিমান নোলোৱা কিয় মানে, দামী বা কম দামী।
ঘৰটো তেনেকুৱাই হ'ব লাগিব।
অ'! দিবা।
আকৌ, সেই, বাহিৰ বি, সেৰি দেশ বিলাকত মানে, যোনবিলাক ঘৰৰ ওচৰতে, যোনবিলাক মানে, গাৰ্ডেন থাকে, ধৰক বাগি চাখন যে বনাই, সিহঁতে নিজৰ। তাত মানে, যিমান কেইডাল গছ থাকে বুলি ক- ক'ব লাগে,
নিয়ম থাকে যে, অ'! বাহিৰ দেশত নিয়ম থাকে, কিছুমান।
উম, বহুত ভাল-ভাল নিয়ম বনাই থৈছে আৰু চৰকাৰে। আৰু কিবা এডাল গছ কটাৰ আগতে সদায়, সেই মানুহৰ পাৰ্মিশ্চনটো মানে, লৈ ল'ব লাগিব।
চৰকাৰৰ নিৰ্দেশৰ মতে, মানে চলিব লাগে তাত।
উম, যদি মানে, চবে কয়! এইয়া, সেই অসুবিধা হৈছে গছডালৰ কাৰণে। তেতিয়াহে, চৰকাৰে কাটিবলৈ কাৰণে, অনুমতি দিয়ে, নহ'লে নিদিয়ে। উম!
নিজৰ নিয়মৰ মতে। আৰু আমাৰ ইয়াত, যেনেকে মানে, বাউণ্ডেৰীবোৰ থাকে ন'। তাত কিন্তু, সেইবোৰ নাথাকে। তাত মানে, কেনেকুৱা! চৰকাৰে নিয়ম বনাই দিয়ে যে বেলেগৰ, চব মানে, একে ঘৰৰ নিচিনাই থাকে। কিন্তু মানে, মানে, নিয়ম মতে। যে, মই এই সীমা খিনিৰ পৰা, ইফালে যাব নোৱাৰোঁ। সেইটো সিহঁতৰ সীমা। যিহেতু তাত মই, লেতেৰা কৰিবও নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ। যদি মোৰ দ্বাৰা লেতেৰা হৈছে, চাফা কৰি দিব লাগিব, তেনেকুৱা মানে। তাত তেনেকুৱা, আমাৰ ইয়াত মানে, কেনেকুৱা ন' মানুহবোৰ হিংসাত মোক বহুত, মানে দলিয়াই পেলাই, পেলাইহে দিব লাগিলে, লোকৰ ঘৰত । তা তো গোটেই মানে, এ, ৰাষ্ট্ৰ এখনতে মানে, চিচি কেমেৰা থকা নিচিনাই ন'। তাত তুমি, নোৱাৰিবা এইবোৰ কৰিবৰ কাৰণে। আৰু বাহিৰৰ দেশত মই, এইটো বস্তুৱে ভাল পাওঁ! তাত সমালোচনা কৰা মানুহ নাথাকে। কাৰণ, তাত ডাঙৰ হওঁক, আন্টিছবোৰ হওঁক, চব মানে, তাত আঁ বিজি, নিজৰ কামৰ লগত বিজি।
চবেই সৰু পৰা ডাঙৰলৈকে চবেই কাম কৰে তাত।
অ নিজৰ লগত বিজি তেহেত।
অৰ্থনীতিটো আমাৰ ভাৰতবৰ্ষতকে কিহৰ কাৰণে ইমান উন্নত।
বহুত উন্নত উম আৰু তাত কোনো মানে এইবিলাক। হেৰি নকৰে মানে তাত যাজ কৰিবলৈ নাযায় যে অ এইজনী ছোৱালীয়ে। ইমান টাইমত ঘৰত সোমাইছে এইটো ল'ৰা এজনী ছোৱালীকহে ভাল পায় অ বেলেগ কাষ্ট এইবিলাক।
তাততো মানুহৰ ইমান কাম মানে কামৰ অভাৱ, নাই তাত চবেই কাম কৰিব পাৰে, মানুহে কাম কৰি কৰি। এইয়া ৰেষ্টুৰেণ্ট বিলাকতে টোপনি যায়গৈ।
সেইটোৱে কাৰণ চোৱা আমাৰ ইয়াত, অ আমাৰ ইয়াত এজনী ছোৱালীয়ে যদি কাম কৰিবলৈ যায়। অ মানে কলেজত গৈ পেলাই যদি ক'বা ৰেষ্টুৰেন্ট এখনত পাৰ্ট টাইম জব বুলি কৰিবলৈ যায় তাত, একদম চৰিত্ৰহীনাই উলিয়াই দিব। কিন্তু তাত বাহিৰৰ দেশত নহয় নিজৰ ফীজটো ভৰিবলৈ নিজৰ ভৰিত। অ নিজৰ ভৰিৰ ওপৰত থিয় হৈ যায়। তাত মানে কেনেকুৱা, পঢ়িও আছো নিজৰ ফিজ নিজে ভৰি আছো। নিজে ইনকাম কৰি আছো আৰু তাত অ, নিদিয়ে দুঘন্টা কাম কৰিছে নহয় দুঘন্টাৰ পইচাটো আৰামছে পাব সেইটো লাগিলে তুমি চুইপ চুইপাৰৰ কাম কৰা নাইবা ঘৰ সাৰিব যোৱা দুঘন্টাত, মই যিমান পাম মানে চবেই সমান চবৰ কাৰণে। তাত মানে আমাৰ ইয়াত কেনেকুৱা মানে মজদুৰ বিলাকৰ কাৰণে কম টকা, তাতকৈ ওপৰৰ খিনিৰ কাৰণে অকনমান বেছি টকা তাত তেনেকুৱা নহয়।
অ', চবৰ কাৰণে সমান সে হয় সেইটো মানে মানসিক স্থিতিটো আমাত কে বহুত উন্নত।
উন্নত সেইকাৰণেতো দেশো উন্নত ন।
উম।
আমাৰ মানুহবোৰে নো কি কৰিব পাৰিচে জীৱনত।
একো কৰিব পৰা নাই খালি বেলেগক সমালোচনা কৰোতেই গৈছে।
উম মাইকী মানুহখিনিয়ে আমিয়ে নিজকে কৈছো মাইকী মানুহখিনিয়ে লোকৰ, সমালোচনা কৰিব পাৰিছে আৰু মতা মানুহ বোৰে কি কৰিব পাৰিছে যোনে কাম কৰিছে কৰিছে। নকৰাবোৰে হ কিবা কিবি সেশুপা আং বাং কৰি পেলাই জীৱন,
আমাৰ ইয়াত ধেই মাইকী। কি মান কিজনী চাদৰ মেখেলা পিন্ধা কেইজনী মিক্সি পিন্ধািজনীক সমালোচনা কৰে।
উম ইজনে সিজনিক কৰিব। গাভৰু ছোৱালীজনীয়ে কিয় কুৰ্তা পিন্ধিলে চ বোৱাৰীজনীয়ে কিয় চাদৰ মেখেলা, মেখেলা নিপিন্ধিলে সেনেকুৱা আৰু। বেছি পঢ়া শুনা হলেও ইয়াৰ আকৌ কব ই তাৰ পঢ়া শুনা বেছি যে বেছি তেল দেখাইছে। বেছি অশিক্ষিত হলেও কব অ, পঢ়া-শুনা নথকা ছোৱালী এক একোৱেই নাজানে অজ্ঞানী। সেনেকে ক'বতো। তুমি ধোনী হ'লেও তোমাক কথা শুনাব যে ধোনী যে বেছি টাই তেল দুখীয়া হ'লেও ক'ব তোৰ,
কি আছে তই মোৰ আগত এনেকে কথা কবলৈ কোন। মানে মানুহৰ, উম অসমত মানে মানুহৰ চবফালে অসুবিধা। কোনো একো কৰি দিবি মানে সিহঁতক তুমি মানে শান্তি,
দিবই নোৱাৰোঁ। সেই চাৰিজন চাৰিজন চাৰিজননৰ মানে মানুহে কি ভাবিব সমাজে কি ক'ব কওঁতে কওঁতে মানুহৰ কনফিডেন্ট লেভেলবোৰে কমি কমি গৈ
কমি কমি গৈ আছে হয় দিয়া।
আমি এতিয়া সহজে আমি কিবা এটা কৰোঁ বুলি ক'লে সমাজত ওলাই যাব নোৱাৰোঁ। কাৰণ আমি ভাবো কে সেই আমি ছোৱালী মানুহ লাজ পাম।
ই তাই কিবা এটা কাম কৰিব গৈছে নহয়, কিবা এটা কাম কৰিব গৈছে। যদি আমি গুৱাহাটীলৈ কিবা এটা কম্পেনী চোম্পেনী কাম কৰিব যাওঁ, আৰু তাৰপিছত পইচা ঘটি পেলাই কিব এটা ল'লো ই এতিয়া গুৱাহাটীত কাম কৰি থকা নাই নহয়, তাই চাগে আছে ক'বাত কিবা কৰি ব্যৱসায় কৰি আছে। ই তলৰ তলৰ মানে বেয়া ব্যৱসায় কৰি আছে।
দেহ ব্যেৱসায় কৰি আছে বুলি ক'ব, তলে তলে মানুহ বিলাক সেইয়া আলোচনা কৰিব।
উম। ইফালে আমি কিমান কষ্ট কৰি আছো, নিজৰ ওপৰত নিজৰ ভৰিৰ ওপৰত থিয় দিব লাগে। কেইটকামান কমাবলৈ কাৰণে নিজৰ কাৰণে।
এতিয়া বাহিৰৰ দেশত তোমাৰ মানে ফাষ্ট ফুডৰ দোকান এখন ছোৱালী মানুহ এজনী খুলিলে তোমাক কোনও একো নকয়, ইয়াত খুলিলে একদম হাঁহিয়তি পাত্ৰ বনাই দিব তোমাক।
উম।
সেইবোৰে কথাবিলাক। মানুহেই মানুহৰ শত্ৰু পৰম শত্ৰু।
সঁচাকে, আৰু তুমি কি বুলি নো ক'বা ছোৱালী মানুহ এজনীও ছোৱালী মানুহৰ অসাহ হেৰি কৰি থৈ আহে। বেয়া গুণ গাই থ খাই থৈ আহে বেলেগৰ আগত উম। ল'ৰা মানুহটোৰ গালিও ভাল লাগে দেখিবলৈ, কাৰণ এজনী ছোৱালী মানুহ ছোৱালী মানুহৰ দুখ মন খিনিও বুজি পোৱা নাই সেইটো কেনেকা কথা চোৱা?
উম, সেইখিনি বস্তুৱে বেয়া লাগে আৰু মেণ্টেলিটিবোৰ ই বহুত ঠেক।
উম।
তাকে মই ভাবো আৰু কেতিয়া উন্নত হ'ব, নহয় বাৰু বেয়া তিয়াও উন্নত নহয়। কাৰণ
এইয়া যদি এই আমাৰ দেশৰ মানে আইন বিলাক যদি কেতিয়াও সলনি নহয়, উন্নত নহয় কেতিয়াওঁ।
উম, হয়।
একোফালে উন্নত নহয়। কোনো ফালেই মানে, না শিক্ষাগত অৰ্হতা কিবা আছে মই বেলেগৰ কথা নকওঁ আমাৰ চৰকাৰখনেও কিছুমান শিক্ষাগত অৰ্হতা নথকা মানুহ ভৰি আছে।
ভৰিয়ে আছে সঁচাকৈ।
উম। সেইকাৰণে সিহঁতে শিক্ষা কথানো কি ক'ব? নিজৰে নাই বেলেগৰ কথা কিয় চিন্তা কৰিব?
আজিকালি চব আৰু নিজৰ পকেটটো ভৰাবইটো চাব।
উম। গছ গছনি কাটি আছে এফালৰ পৰা, পিছত যে আমাৰ আমাৰ খিনি পিছৰ খিনিৰ অৱস্থাতো কি হ'ব সেইখিনি ভাবিও পোৱা নাই সিহঁতে।
ভৱিষ্যত প্ৰজন্মই যে কি কৰিব সেইখিনি কোনো নাভাবে
উম এইবিলাক কথা ভাবি থাকিলে কেতিয়াবা লাগে মানে মই বিয়া চিয়া নাযাও একো নকৰোৱে নিজেই অশান্তি পাইছো আকৌ মোৰ পিছৰ ভৱিষ্যত প্ৰজন্মক কি অশান্তি দিব লাগে নিদিওঁ আৰু কাকো এনেকে ভাবা যায়
অ দিয়া কিছুমান কথা ভাবিলে দুখো লাগে চি চিন্তা লাগে অলপমান
দুখুৱে লাগে মানে ভাল ভাবিবলৈ কাৰণে একো নাই নাইকিয়া হৈ গৈছে গৈ
উম এতিয়া চিন্তাই চিন্তাই মানে মানুহৰ
চিন্তাই চিন্তাই দুখ লাগে চিন্তা তাৰ বাহিৰে বেলেগ একো দিয়া নাই মানে আমাক
অ এতিয়া কিমান আৰু চিন্তা লম আৰু পৰিয়ালৰ চিন্তাই ল'ম নে সম্পৰ্কৰ চিন্তাই ল'ম নে নিজৰ মানে কেৰিয়াৰ উম ব্যক্তিগত কেৰিয়াৰ গোটেই সোপা মিলাই লৈ পেলাই আমাৰ টেনশ্যন টেনশ্যনেই গুচি গৈ চাগে
উম দিয়া ভাত পানী বনোৱাগৈ যোৱা
অ ঠিক আছে দিয়া নহ'লে হা ৰা
উম উম উম দিয়া ৰাখিছোঁ দিয়া